আহ এতিয়াহে হৈছে
অঁ কোৱা।
তাকে কি কৰি আছানো?
মই শুই আছো।
কি প্ৰব্লেম দি আছে নো মাজে মাজে ফোনডালৰ দেখোন, মই ৰিচিভ কৰিব নোৱাৰো মেন কেচ তোমালোকে পাৰা।
অ, মোৰো একেই দিয়া।
অ সেইটো কাৰণে প্ৰব্লেম সোপা দি থাকে।
উম মোৰ ফোনডালে বেয়া হৈছে চাগে।
অ, ফোন তুমি নতুন কিনিছা নে, নে আগৰে চলাই আছা।
আগৰে আগৰে তুমি?
ময়ো আগৰ এম' ফোন কিনিম সেই, জানুৱাৰী হেৰি জুলাইৰ ফাৰ্ষ্ট উইক মানত কিনিমহে। সেইকাৰণে, ইমান শ্ল' ইমান দিগদাৰ হয় ফোনদাল চলাবলে।
হেৰি, অ কি কৰিছা এতিয়া তুমি?
এনেই, শুই আছো অকমান।
অ, খবৰ খাতি ভালনে?
ভালেই ভালেই, তোমাৰ?
দিয়া আৰু, ঘৰত চবৰে ভাল তোমাৰ?
ভাল ভাল, তোমালোকৰ ভালেই?
আমাৰো ভালেই দিয়া।
ওচৰতে ফাংচন এখন আছে মানে তাৰপিছত তাতে ভন্টি অ, যাম বাৰু এই ভণ্টিয়ে নাচিব মানে।
অ অ।
সেইকাৰণে তাই বোলো শিকাই কৰি দি কৰি পেলাই
হেৰি তোমাৰ এনে কি বিহু ভাল লাগেনো?
বিহু মোৰ, মোৰ বহাগ বিহুৱে ভাল লাগে বাৰু দেই।
অ অ, কিয়?
এই নাচ চাচ হয়, ফাংচন বিলাক পাতে। মানে সেইবিলাকৰ কাৰণে ভাল লাগে আৰু। তোমাৰ?
অ মোৰ বহাগ বিহু, মাঘ বিহু দুটাও ভাল লাগে বেছি, মানে ধৰা এতিয়া মাঘ বিহুত আমি ৰাতি ৰাতি ভেলাঘৰ সাজি, আহ কি কৰিব যাওঁ বা চুৰ কৰিব যাওঁ নহয়।
অ সেইটো এইবিলাক বৰ ফোট
উম। আকৌ বহাগ বিহুত নাচ গান হুঁচৰি গাব যায়, অ কোৱা?
অ শুনি আছো, শুনি আছো কোৱা?
হেল্ল'।
অ শুনিছো কোৱা?
বিহুত হুচৰি গাব যায়, নে
অ
কাৰণে ভাল লাগে আৰু আকৌ পিঠা চিঠা খাব পাৰো বিহু হলে
অসমীয়া মানুহৰ এনেও চবেই চব বিহুৱে ভাল লাগে বাৰু
উম তুমি পিঠা চা বনাব জানানে নাই
পিঠা মানে মই তেনেকে নাজানো বাৰু মায়ে বনাবলৈ নিদিয়ে তেল পিঠাটো বনাই বনাও আৰু
অ অ নাচিব হুঁচৰিছে
মানে হুঁচৰি নাাগায় ডাঙৰ ছোৱালীয়ে মানে দেই ৰাইজৰ লগত গায় আৰু তেতিয়াই এনেই এপাক দুপাক যাওঁ।
অ মই আমাৰ ইফিনে গাই ৰাতি গাই মানে হেৰি খিনি ল'ৰা ছোৱালী খিনিয়ে মিলি। ত তাত চ মন আ নাচিব চাচিব নাজানো যে ভালকে সেইকাৰণে বেছি নাজাওঁ আৰু
অ আমাৰ আকৌ এইফালে তেনেকে মানে মোৰ এইযোৰ পোৱালী বিলাকে তেনেকে নাগায় এ সৰু সৰু খিনিয়ে গাই ৰছো হুচৰি।
অ অ পিঠা চিঠা বাৰু মই জানো বনাব
অ পিঠা বনাব জানা
উম উম আকৌ অ আহিবা আহিবা আহিবাৰ বিহুত আহিবা
অ যাব লাগিব ৰ'বা তোমাৰ হাতৰ পিঠা খাবলে।
এইবাৰ অ মানে কাতি বিহুতো ভাল লাগে তাত আহ নাম কি কয় অ কি আছিলে পাহৰি থাকিল নহয় মই। অ অ পথাৰত হেৰি জ্বলাব যায় যে চাকি।
অ চাকি জ্বলাব যাইছে অ আমাৰ আকৌ এইটো কাতি বিহু মানে কাতি বিহু বুলি কয় কিন্তু বেছিকে মানে তুলসী পূজা বুলিয়ে কয়।
অ আৰু তুলসী খেতিও বনাই যে সন্ধিয়া চ প্ৰসাদ খাব গৈছিলো আগতে
সেইখিনি ভাল লাগে বাৰু তেনেকে তুলসী পূজাত এনেকে ধৰ হেৰি জেৰি কৰি
তুলসী ভেটে বনাইছা জানো তুমি বনোৱা নে নাই
নাই মোক মানে একো কৰিবই নিদিয়ে মায়ে মাহোতে বনাই বাৰু দেই।
তুলসী মানে আমাৰ ছোৱালী মানুহে তুলসী চুব নাপায় বুলি কয় পাপায়ে এনেকে আনি দিয়ে আ পেলাই নি মায়ে মায়ে এইবিলাক হেৰি বনায় আৰু যি বনাব লাগে তাকে দেকুৰেচন কৰি দিয়া আৰু মইো ভন্টিৰ লগত অকমান মিলি ফুল চুল আনি কৰি অকন সজাই দিওঁ।
অ অ
এ
ভালে লাগে বাৰু এইবিলাক
অহ আকৌ লোকৰ মানে যিমানে তুমি কালচাৰ হেৰি নকৰা কেলৈ নিজৰো নিচিনা কিন্তু নালাগে ন
উম আৰু মেখেলা চাদৰ জোৰ খুব প্ৰিয় দেই অসমীয়া মানুহৰ
অ অসমীয়া মানুহৰ সেইটোয়ে আৰু। মানে যিমানে মৰ্ডাৰ্ণ ড্ৰেছ নিপিন্ধ থাকিলে মেখেলা চাদৰ দেখিলে কিবা বেলেগে মানে ফিল আহি যায়।
উম মেখেলা চাদৰ মানে কথাটোয়ে বেলেগ আৰু।
কথাটোোৱে বেলেগ আৰু অ আজিকালি আকৌ আজিকালি আকৌ বহুত টাইপৰ ওলাইছে নহয় মেখেলা চাদৰ বিলাকো
উম যিমান টাইপৰে নোলও কিয় মুগাৰ মেখেলাযোৰতকে ভাল একো হব নোৱাৰে আৰু।
একো হ'ব নোৱাৰে অ বিহু বুলি কলে আৰু মুগাৰ মেখেলা চাদৰ।
উম এনেই বাৰু যিতি চলে আৰু
চলে অ এ কমফট যিহতাই। তোমাৰ তুমি এনে নাচিবলৈ কৰিবলৈ যোৱা নে নোযোৱা
নাচিব কৰিব যাও কিন্তু মই ভালকে নাচিব নাজানো মানে সেইটো কাৰণে ইমান নাযাও মানে অলপ অলপ যাওঁ আৰু
মই আকৌ একেবাৰে নাচ বুলি কলে পাগল মই নাচ বুলি ক'লে পাগল হ'ল অ মোৰ ট্ৰফিয়ে ঘৰত আছে। ভোগ মান মেডেল চেডেল এইবিলাক নাচিবলৈ কৰিব গৈ থাকো আৰু বাহিৰত।
অ অ মানে সৰু থাকোতে আৰু যিটো নাচিছিলো এতিয়া ডাঙৰ হৈ পেলাই নাচিবও মানে নাজানো গম পালো ভালো নালাগা হল।
আগতে মানে সৰুতে যেনেকুৱা এটা ফিল আহিছিল নাচিবলৈ কৈললে ডাঙৰ হোৱাৰ পিছত সেইটো কমি যায় বাৰু
ইণ্টাৰেষ্ট নোহোৱা হৈ গ'ল মোৰ নাচ গান এইবিলাকৰ পৰা আৰু
অ ইণ্টাৰেষ্ট হ হৈ যাইছো মাজতে গুৱাহাটী কলাক্ষেত্ৰত নাচ আছিলে তাত। তেতিয়া আমাৰ মানে গ্ৰুপ এটা। তাত গৈছিলা আৰু নাচিবলৈ আমি সত্ৰীয়া নৃত্য নাচিছিলো।
উম
তাতে তেনেকা কিবা কিবি পাতিলে কৰিলে যদি কয় গম পাওঁ তেতিয়া যাওঁ আৰু বাকী। এ আগৰ নিচিনাকে নোযো কোৱা হ'লো আৰু কমি গ'ল মানে
উম উম
তোমালোকৰ স্কুলত ফ্ৰেচাৰছ পাতিলে নে নাই?
আমাৰ পাতিলে পাতিলে তোমালোকৰ পাতিলে নে নাই?
উম আমাৰ আমাৰতো আৰম্ভ হোৱাই নাই ষ্টাৰ্ট হোৱা পিছতে হে
অ অ কি বুলি কয় হেৰি ৰবা অ তোমাৰ কি পিঠা বেছি ভাল লাগে?
মোৰ মই পিঠা তেনেকে নাখাও দেই তেল পিঠাটোৱে যি খাওঁ সেইটোৱে ভাল লাগে তোমাৰ
অ মোৰ শলা পিঠা নাৰিকল লাডু চবেই ভাল
নাৰিকল লাডুটো ভাল লাগে বাৰু। কি নাৰিকল লাডু বনাবলৈ জানা নে নাজানা?
জানো জানো মই পিঠাৰ চবেই জানো।
নাৰিকলাটো বনাওঁতে এনেকে হাত নুপৰে তোমালোকৰ
পুৰে পুৰে কিন্তু এতিয়া মানে আদত হৈ গৈছে আৰু পাৰা হৈছো।
অ মই কেতিয়াবা যাও মানে চখ চখ লাগে ন যে অ বনাইছ চাও কৰো খোলা পিঠ পিঠা বনাবলৈ গ'লেও মোৰ হাত পুৰি আহে আৰু এই লাডু বনালেও হাত পুৰি যায় আৰু লাষ্টত মায়ে কৈ দিয়ে আৰু তই নালাগে বনাবলৈ দে ছোৱালী।
উম মই আগতে মই বাৰু আগৰ পৰাই জানো। এতিয়াতো আৰু বিহুজ যি হলে মই ফাঁচি যাওঁ আৰু এইবিলাকত বনাব চনাব মন নেযায় যদিও বনাব লাগে
ভালেই বাৰু বনাবলে বেলেগ কিবা বনাবলে জানে নাজানে বেলেগ মানে খোৱা বস্তু।
খোৱা বস্তু জানো ভাত চাত চাওমিন তাওমিনো জানো বাৰু
অ মই বেলেগ বস্তু জানো খালি পিঠা চিঠাহে বনাম বুলি নাজানো।
অ অ মানে এতিয়া বনালেও মোৰ আগতে নিজৰ হাতৰ খানা খাই বহুত ভাল লাগিছিলে এতিয়া নিজে বনালে মানে যে খাবলৈ মন নোযোৱা হৈ যায়।
কিয় তেনেকুৱা
নাজানো নহয় এতিয়া আৰু পিঠা সেয়া পিঠা বনাবলৈ তুমি এতিয়া মন যাই থাকিবা হা তোমাৰ বনাবলৈ যেতিয়া পাৰিবা তোমাৰ জুইশালীত সোমাই সোমাই একে কঁকাল বিষ হৈ যাব মাথা বিষ হৈ যাব একে পাই যাবা আৰু।
অ সেইটো হয় বাৰু এনেও মানে আগতে তেনেককা চক এতিয়া যেনেকে এতি অফ চিজন ন। বিহুৰ ছিজন নহয় তেতিয়া ত এতিও তোমাৰ পিঠা। পঠা খাবলৈ কৰিবলৈ মন যাব। কিন্তু যেতিয়া বিহু বতৰ। হ'ব তেতিয়া চাবাচোন ওচৰত দেখি থাকিলেও খাবলৈ মন নাযায়
সচা খাব মান নালযায় আকৌ বিহুৰ আগতেও ধৰা তুমি কালি বিহু তোমাৰ আজি পিঠা খাওঁ হা লাগিছে কিন্ত যদি তুমি পিঠা খিনি বনাই লা পিছত খাব চাব মন নাইযায়।
খাব মান যে অ সেনেকুৱা হয় এ চব ক্ষেত্ৰতে হয় তেনেকুৱা কিবা এটা ধুনীয়াকে বনাই কৰি লম। আৰামছে খাম বুলি পিছত যেতিয়া খাবলৈ হয়। তেতিয়া খাবলে মন নাযায়
কাম চাম নোহোৱা হৈ যায় বাকী বিহুত ফুৰিব চুৰিব যোৱা নে নোযোৱা?
ফুৰিবলে মানে আইতা মানে মামাহঁতৰ ঘৰলে তেনেকে যোৱা হয় ক। ককা মামা হঁতৰ ঘৰলে তাৰপিছত- আকৌ পেহীহঁতৰ ঘৰলে যোৱা হয়। সে বেলেগ তেনেকে কোনো নাইয়ে।
উম।
তোমালোকে কবালে যোৱা নে নোযোৱা।
নাই বিহুত এতিয়া ঘৰতে মানুহ আহে যাবলৈ নহয়চোন।
অ সেইটো হয় বাৰু। আমাৰ মানে মামা মামাহঁতৰ ঘৰৰ ফালে বিহুতো ভাল লাগে আৰু এনেকে গৰু বিহু ধৰ গৰু চৰু এনেকে গা চা ধোৱা কৰা আমাৰ মানে মই যোনখনন জেগাত থাকোঁ সেইখনন মানে অলপ চিটি টাইপ মানে টাউন এৰিয়া তাতে মানে সেইবিলাক তেনেকে নহ। হয় গে এনেকা গৰু ধুওৱা কৰা ত সেইটো কাৰণে মানে মামাহঁতৰ ঘৰলে যাওঁ আৰু সেইখিনি চাবলে কৰিবলৈ।
আমাৰো গা গৰু গা ধুৱাব লাগে যে। ভাল লাগে মাহ হালধিৰা।
জেতুকা চেতুকা লগোৱা হয়। তোমালোকৰ ঘৰত জেতুকা গছ আছে নে নাই।
জেতুকা গছ আমাৰ ঘৰত নাই। ওচৰতে আছে জেতুকা লগাবলৈ কি ভাল লাগে মানে। জেতুকাৰ মানে সেইটো গোন্ধ। স্মেল টো বহুত ভাল লাগে আৰু।
অ জেতুকা গোন্ধটোৱে ভাল লাগে বাৰু আৰু লগালে মানে হাতখন দেখিবলেও ভাল লাগে।
জেতুকাৰ কালাৰটোও জল্দি নাযায় এতিয়া ইমান মেহেন্দি চেহেন্দদি দুদিনতে তোমাৰ গুচি যাব পানী চুই থাকিলে।
অ আৰু মেইন কেচ মেহেন্দিটো তোমাৰ চকমককে এৰে কিন্তু জেতুকাটো তোমাৰ লাহে লাহে কালাৰটো ফেইড হৈ পেলাই যায়। ত দেখিবলৈও মানে বেয়া নালাগে কালাৰতটো গুচি গ'লেও। যে মেহেন্দিডাল মানে তুমি চাব। বা মেহেন্দিৰ কিবা চলক মলকে এৰি যায় মানে দেখিবলৈ ইমান বেয়া লাগে। পিছত হাতটো।
আৰু নখত এয়া নখত লগালে মানে তোমাৰ তিনি চাৰি বছৰ আৰামত থাকিব যায়।
আৰামত থাকি যায় অ নখত লগালে। ভালো লাগে আৰু নকেইটা ভালোও হৈ যায় বহুত। উপকাৰী ন।
উম নখকেইটা তোমাৰ। ধৰা ভৰিত নখ চকোৱা হয় যে।
অ
দিয়া ঠিকে আছে দিয়া ন, হ'ব আৰু। অ হ'ব দিয়া অ।
দিয়া দিয়া অ।